মাতো শুনা পাইছা নে? অ শুনিছোঁ, দম যায়
শুনিছোঁ অ। এয়া হেৰিয়ালৈ আহিছিলোঁ, পথাৰলৈ আহিছিলোঁ, মোৰ বাগান সেয়া জানা নহয় বাগান আছে।
অ অ, তোৰ বাগানৰ কি এতিয়া
অ। কি কৈছ?
বাগানত পুলি লগাইছ নে কিনো বোলো?
নাই ময়ো নো কি কবি এতিয়া বাগানতো যিমানখিনি খেতি আছে গোটেই দিনটো যদি লাগি থাকোঁ তেতিয়াও মানে মোৰ আজৰি নহয় হয়গে।
অ'।
এতিয়াটো মই মাজতে কচু খেতি লগাই আছিলোঁ, তোক হেৰি দেৰ বিঘা কচু খেতি লগাইছিলো।
অ'।
সেই কচু খেতিবোৰ এতিয়া মানে এই মানুহ লগাইছো মই নিজেও আহিছো, আহি পেলাই গোটেই এ হেৰি কৰিছোঁ কোৰ মাৰিব লাগে ন' যিমানখিনি তই যিমান মানে কচু এটা ধৰ্ম আছে কি তই যিমান গুৰি ফালৰ মাটি বহাবি সিমানে সি ডাঙৰ হৈ হৈ গৈ আহিব।
অহ, অ', বুজি পাইছোঁ। তোৰ দাবা এনে প্ৰফিটটো কিমান মানে আহিছেগে?
প্ৰফিটটো কিমান তই এতিয়া মাহেকীয়া চিচটেমত থাকে ত এতিয়া পানী লওঁগে। প্ৰফিটটো আছে আৰু প্ৰফিটটো, মানে কি আৰু ত' এতিয়া আমাৰ এতিয়া বৰ্তমানৰ যিটো চিজনেলটো খাদ্য চলি আছে, জিকা তাৰ পৰা আকৌ পটল অহ তোৰ বুডিমাহ বুডিমাহটো বাৰু এতিয়া আদায় হৈ যায়গে বা কেটো ৰঙালাওখিনি একদম প্ৰডাকচনত আছে তাৰপিছত আকৌ তোৰ এইখিনি ভাত কেৰেলাখিনি আছে আৰু কুন্দুলিটো সদায় থাকে তোৰ ধৰ হয়টো কেতিয়াও নহয়।
আহ।
চব কৰি মেলিতো মানে খৰচ পাতি কৰি পেলাই পঞ্চল্লিশ হোজাৰ মান থাকেগে তোৰ, খৰচ পাতি কৰি।
আহ, অ'। আমাৰ আকৌ এতিয়া তোৰ সেই ফাৰ্মত আকৌ, এইটো গৰমতে হে মানে পোৱালি ভৰাবলৈ অলপ ভয় এটা থাকে নহয়। এতিয়া মানে আমাৰটো অহ তো ডাঙৰ ফাৰ্ম আছে, এই হেৰি মানে অ', এই গৰমত মানে এতিয়া পোৱালি ভয় লাগে মানে বেছি গম পাওঁ নাপাও, সেইটো কাৰণে আমাৰ গমৰ চিজনত মানে এইটো অলপ সেইটো ডাউন মাৰি যায় আৰু মাৰ্কেটখন।
কিহৰ কিহৰ পোৱালি হেৰি কৰিছ?
মই তোৰ বইলাৰ, ব্ৰইলাৰ এতিয়াটো পাঁচশ মান আছে, তাৰ পা হাঁহ তোৰ হাঁহ টো হাজাৰটা আছে এহেজাৰটা
অহ অহ অহ
তাপা তোৰ ছাগলী পোন্ধৰ বিশটামান আছে আৰু তাপ পা আৰু গাহৰিটো এইবাৰ অনা নাই আৰু গাহৰিটো মানে তোৰ বন্ধ কৰি দিছে যে কিছুমান কিছুমান জেগাত
এইটো হয় না এতিয়া বেমাৰ হয় না আমাৰতো ওচৰতে মোৰ লগৰ আৰু কোনোবাই মানে এনেকে গাহৰি ফাৰ্ম খুলিছিলে সিহঁতে এতিয়া দেখিছো এই চোৱাইন ফ্লু যিটো বেমাৰ হয় ন
সেই চুৱাইন ফ্লু টো আহিছ যে মানে পুৰা চৰ্ট দি দি পেলাই গাহৰি খিনি মানে নিৰ্ধন কৰা হৈছে এইটো আকৌ তই মনে মনে বেছিবও নোৱাৰ ন
অ সেইটোয়ে বস্তুটো মানে তোৰ এতিয়া ধৰি লও এ গাহৰিটোত মানে মই যদি আনি থোৱা লছ এটা হৈ গলহেতেন ভালে হ'ল এইবাৰ নভৰালো তাৰপৰা তোৰ মানে তোৰ এতিয়া এই ছাগলী হাঁহ আৰু ব্ৰইলাৰতে মানে টো হেইটো কৰি আছো আৰু
সেইটোয়ে তো এতিয়া ছিজন লৈলৈ বস্তু খিনি আছে নহয় এতিয়া ব্ৰলাৰ কেতিয়াবা বহুত মি চাবিচোন ব্ৰইলাৰ বাৰ্ড ফ্লু হৈ পাই মানে
অ সেইটো সেইটো কাৰণে মই মানে ত নৰ্মেলি পোন্ধৰ পোন্ধৰশ দুইহেজাৰ এটা পোৱালি ভৰাও সিটো মানে গৰম গৰম দিনত মানে মানে অলপ ৰিক্সটো থাকে কাৰণে তো পাঁচ ছটা পোৱালি ভৰাইছো আৰু।
এইটো তোমাৰ মাজতেটো মই মোৰ মানে কি হয় তোৰ এতিয়া ঘৰতে সৰু সুৰাকে এনেকে ফাৰ্ম কৰি আ ছোঁ ন তাতে মানে কি হৈছে তো এই মাজতে এইকেইদিনা নহয় ত মাজতে খুব ৰদ দিছিলে যে খুব গৰম পৰিছিলে যে তেতিয়া মানে অলপমান সৰহকে মানে পোৱালি ঘূৰাইলো মানে মই বুজি নাপালো না প্ৰথমতে তো ঘৰটো সৰু হ'ল বইলা পোৱালিটো বেছিকে ভৰাই দিলো তাৰ পিছত গোটেই কিবা বেমাৰ হৈ পেলাই মানে তোৰ এতিয়া হেৰিয় টো এনেকে কোম্পোনীৰ মানুহ আহিছিলে আহ প মান চাইছিলে তটো এ চোৱাইন ফ্লু স্পট হৈছিলে বুলি কৈছিলে।
অ এই সেই মানে এইটো এতিয়া এতিয়া মোৰ হেৰিটো মানে এই তোৰ ছাগলীটোয়ে মানে হে এইটো উঠি যায় আৰু খাচী এইটো বাৰটামান আছে।
অঁ অঁ
খাচী মানে তটো অলপ ডাঙৰ ডাঙৰ হৈ আছে তো মানে খাচী এটাতে মই পাঁচ ছয়কে পাই যাম ন। ত সেইটোতে মানে প্ৰফিটটো হৈ যায় আৰু।
সেইটোতো আকৌ উম খাচীটো যে তই হেৰি কৰিবি তাৰ পাছত হাইব্ৰীড আনিবি হাইব্ৰীড
এই হেৰি মানে আৰু তো হাঁহ হাঁহটো হাজাৰটা আছে যেতিয়া হাঁহে মানে তোৰ এতিয়া কণী পাৰিব আৰু লাহে লাহে।
আৰামছে এইটো আহ সটো দিয়ে, ত আমাৰি এতিয়া উৎসৱ পাৰ্বণে মানুহখিনিয়ে বহুতখিনি হাঁহ খাই দিয়ে তো।
অ এই সেইটোয়ে মানে মোৰ এতিয়াতো, হাঁহৰ মানে তো ছশটা ছশ ছশ মান হেৰি মাইকীয়ে আছে। ত এদিনতো চব কণীটো ছেপাৰেট চেল কৰিব পাৰিম।
সেইটো জাননে ধ ত ছশ ছশতা কণী ধৰ, ছশ নালাগে তই তই যেনিবা চাৰিশ কণী ধৰ চাৰিশ কণী তোৰতো দচ টকাকে আৰামচে হৈ যাব। আজিকালি লোকেলকেতো দচ মানে কোনোবাই যদি নিবলৈ আহে তেতিয়া দচ টকাকে। কিন্তু পাইকাৰী হিচাপে তই বেছিলে তেনেহ'লে লোকেল বুলি আঠ টকা মানকেতো পাই যাবি ন।
অ, সেইটোয়ে আঠ আঠ ছয়ি বত্ৰিশ।
বত্ৰিসশ টকা।
বত্ৰিছ অ'।
বত্ৰিশ টকাটো
এদিনত, এ অ' এদিন এইটো এদিনৰ ইনকাম।
এদিনৰ ইনকাম সেইটোৱে।
এজনী হাঁহেটো কমেও ত্ৰিশটা চল্লিশটা মান কণী পাৰে দেই।
আৰামছে পায় হয় হয়।
অ, সেইটোৱে মানে তোৰ সেইটো হিচাপত মানে মোৰ প্ৰফিটটো হৈ যায় আৰু মানে তোৰ হেৰি একদম বে ফলটো মানে যথেষ্টখিনি যায়।।
এতিয়া হাঁহৰটো বহুত খিনি হাঁহৰ এতিয়া বহুত খিনি যায় এইটো এ মানে দেখিছো আৰু বেলেগৰ বেলেগৰ হেৰিয়াত।
অ'।
কিন্তু এইটো ক্ষেত্ৰত আকৌ আমাৰ মই যিটো ধৰ খেতি কৰিছো যে খেতিত কিন্তু সেইটো ক্ষেত্ৰত তোৰ হেৰিটো খুব কম হয় যে ধৰ আমি সদায় আমি ধৰ সদায় বহু মূল্য আমি তাত ইনভেষ্ট কৰি থাকিব
অ'।
প্ৰথমতে ৰঙালাও খিনি লগালো হাইব্ৰিড, ৰঙালাও কিনি আনিলো আনি পেলাই তোৰ সাৰ দিলো বা সিহঁতৰ ভিটামিন খিনি দিলো মেডিচিন মেডিচিন বুলিবতো তেনেকে নাই মাত ত সেই ৰঙালাও খিনিত মহ মকৰা এইবোৰ নপৰিবলে মানে কিছুমান মেডিচিন দিব লাগে আৰু সেইখিনি দিলে মানে মোটামুটি হৈ যায়।
অ, অ, এই সেইটোৱে মেইন কেচটোয়ে সেইটো মানে ত এতিয়া ধৰি ল তোৰ তই চাহ ল'ব নে নেকি এইবাৰ চাহ।
চাহ কে চাহ বাগান।
অ'
নাই নাই চাহ বাগান এতিয়া লগাবলে মানে সময় পোৱা নাই।
অ'
পাৰ
অ, পাৰ টো এ সপ্তাহিক ভাৱে গৈ থাকে ন ত' মাহেকত আমি তাই কেতিয়াবা তিনিবাৰ দিওঁ কেতিয়াবা চাৰিবাৰ দিওঁ মানে কি হ'ল মোৰ ভাগৰ মানে চাৰি পাঁচ বিঘাহে আছে মোৰ ভাগৰ মানে খুব কম লগাই থোৱা আছে চাহ পুলি। আৰু যোৱা বছৰৰতো তিনি বিঘা লগাইছিলো। সেই তিনি বিঘাটো মানে এতিয়া ভালকে হোৱাগে নাই।
অ, অ, এই তেনেকেই আৰু এতিয়া ধৰি ল মই মোৰ আকৌ মানে ক এই ব্ৰইলাৰ পোৱলিটো আৰু ব্ৰইলাৰ বেজটো যদি উলিয়াই দিব পাৰো তেতিয়াহ'লে মই আকৌ কইলাৰ আনিম বুলি ভাবি আছো কইলাৰ হাজাৰ মান ভৰাই দিম মানে।
অ, অ, এই বই তই চাবি বস্তু এটা ব্ৰইলাৰতকে কিন্তু ব্ৰইলাৰতকে কিন্তু কয়লাৰ হেৰিটো মানে মৰ্টেলিটিটো খুব কম হয়।
আৰু বেমাৰ খিনিও কম হয় আৰু কয়লা খিনি ব যাৰ মাৰ্কেটত তোৰ ভেলুটো বেছি নাই কয়লা খিনি মানুহে বেছি দাম দি পেলাই নিব বিচাৰে মানে।
অ, সেইটোয়ে মানে তোৰ মানে তোৰ ব্ৰইলাৰত যেতিয়া ধৰি লোৱা ত যিমান হেৰি থাকে ব্ৰইলাৰ ত পৰা মানে যিটো যিমান লাভ মানে তটো এই বেমাৰ এটা হয় ন বেছিকে ব্ৰইলাৰ খালেও। অ, সেইটো মানে কয়লাৰটোৱে মানে সেইটো হেৰি নকৰে আৰু। এফেক্ট
আৰু ব্ৰইলাৰটয়ে আজিকালি - আজিকালি আমাৰো কিছুমান মানুহেতো ব্ৰইলাৰ টটেলি মানে ব্ৰইলাৰ নামেই নুশুনে।
অ, সেইটোয়ে মানে এইটো কি কিছুমানেতো প্ৰায় আজিকালিটো প্ৰায়ে কইলাৰ প্ৰিফাৰ কৰে ন কইলাৰটো মানে ত, ভাল হয় আৰু একেই ব্ৰইলাৰৰ নিচিনাই কিন্তু মানে তো লো দেখা নিদিয়ে আৰু। এতিয়া ধৰি লতো মানে মই মানে দুইটাই লো। অ, সেইটয়ে কিন্তু মানে হেৰি মোৰ হিচাপ কইলাৰ মানে মেডিচিন বোৰ হম কৰিব পাৰে ব্ৰইলাৰে নোৱাৰে। মানে বইলাৰ ফুলি যায় আৰু।
অ, সেইটো হয় আকৌ ব্ৰইলাৰটোতো খুব কম দিনৰ সময়তে বাঢ়ি গুচি যায় ন।
অ, আৰু মই মানে তোৰ হে বিজনেচ টাইপত লৈছো। মানে ধৰি ল সেইটো কাৰণে মই দুইটাই হেৰি কৰিছো আৰু প্ৰিফাৰ কৰিছো মানে এইটো ধৰি লোৱা।
সেইটয়ে ন তই এতিয়া লোকৰ সমাজৰ কল্যাণৰ কথা চিন্তা কৰিলে তোৰ ভাগৰ নিজৰ গসায় এক নাইবা সেইটো গতিকে তই কম দিনৰ ভিতৰত যদি কম খৰচত বেছি উৎপাদন কৰিব পাৰি সেইটোৱেতো দোকানালা হব।
অ, সেইটোয়ে মানে তোৰ ধৰি লও এতিয়া মই হেৰি কৰিম বুলি ভাবিছো এই এইটোৰ এই চলাৰ এটা। বহাই দিম বুলি ভাবিছো মানে তেতিো এ কাৰেণ্টৰ খৰচটো কমি যাব।
অ, আজিকালি তোক চৰকাৰে চলাৰটো দিছেতো চলাৰটো মোৰ বহাই থ আছে ত বহোৱা নাই নেকি মই ইয়াতে ফাৰ্মতে বহাই থোৱা আছে।
অমি ল আছো মানে তই কৈ ব্ৰইলাৰ বেজটো যদি উলিয়াই যায় ন তেতিয়া মান আম বুলি মানে ঠিক ঠাক কৰি থৈ দিছো আৰু জেগা - জেগা ক লগাম চাই টো আছে ত আনিমে আৰু এই
তাকে ইয়াতে মোৰ চোলাৰ লগৰ মেইন কেছটো কি গম পোৱা নাই মই তোৰ এই হেয়া চোলাৰ পৰাওো এটা ভাল ইনকম হৈ থাক যটো গৰ্মেটৰ স্কম আহে ন সেই স্কমটোৰ পৰা ধুন ইনকম হৈ থাকে আৰু। আমাৰ ইয়াতে মানে বেছিকো চুৰ হয় আমি ৰাতি - ৰাতিটো ফেন টো লগাই থ'ব লগা হয় অ, কি লাইট টো মানে লগাই থ'ব লগা হয় ইয়াতে খুব চুৰ আছে। সেইটো কাৰণে আমি লগ পৰা হয় আকৌ আমাৰ ধৰক কেতিয়াবা কেতিয়াবা ৰাতিও কাম চলি থকা হয় নাই ত কেতিয়াবা যিহেতু বু বহুত ডাঙৰ এৰিয়া এটা আছে তই আৰু দিনত যি গৰম ন ৰাতি বহুত মানুহে কাম কৰিব বিচাৰে না।
অ, সেইটোয়ে মানে তটো অ ৰাতি কাম কৰাটো মানে এতিয়া গৰমৰ দিনত চব ফুঠোৱাৰ ন
অ, চবেই এইটো এতিয়া দিনত ইমান কাম কৰিব নাই ইমান ৰ'দ দিয়ে আকৌ কেতিয়াবা বহু শুনিব বৰষুণতো তি ধৰ কাম কৰিব নাই কিন্তু ৰাতি ধৰ যিটো সময়তে আজৰি পাও ক চুৰ খিনি ৰাতিও মাৰিবািব ৰাতি দিন বুলিতো কথাহে নাই ন?
উম, সেইটোৱে মানে মতো হেৰি এই চলাৰটো আনিম বুলিয় মানে ফিক্স কৰি থোৱা আছে। বইলাৰ বেটচ টো ওলাই গলে আৰু মানে হেৰি ফেনচ - ফেন। চেন মানে বেছি লগা হয় ন তোৰ এ নন ষ্টপ মানে এতিয়া গৰমতো হাৱা দিয়ে থাকিব লাগিব। পোৱালী কেইটাক নহলেতো সিহতি মানে এনেকে ইমান কৰ্ম সহ্য কৰিব নোৱাৰে ন।
সেইটোৱে কিন্তু পশু পশুপালনৰ ক্ষেত্ৰত কিন্তু যিমান খিনি তই ধৰ এদি এমাহত যিমান খিনি তই পইচা অৰ্জন কৰিব পাৰ অ, মানে পাৰ সিমান খিনি কিন্তুো খৰচ খচ আছে কিন্তু সেই তুলনাত আমাৰ খেতিত মানে মই এতিয়া যিমান খিনি খেতি কৰি আছো মোৰ লাভ ইমান নাহে দেই। মোৰো ন ক যে মোৰ একদম এক দেেৰ লাখ টকা হেৰি আহে বুলি প্ৰত্যেক মাহে মই কমানি কৰ বুলি কিন্তু মোৰ এনেকুৱা চিষ্টেমত নাহে কিন্তু তহতৰচাঁক আকৌ ড দেৰ লাখ টকা আহি যায় ন। এনো খৰচটো আগত তক বেছি এতিয়া ডেইলি বেছি। তাৰিছত তই বইলাৰ আগে কিমান কি কৰিব লাগে। সাহিক মেডিচিন আকৌ দৈনিক দানা সেইখিনি কথা আহি পৰে মোৰ আকৌ সেইখিনি নাথাকে যে কিন্তু মোৰ আকৌ পইচা, পইচটো পাবলে মোৰ অকণমান দেৰি হয় মানে কি আৰু ৰঙলাও খিনি এতিয়া কৰিছো আৰু তিনি মাহৰ পিছত বা চাৰি মাহ পিছতহে হ'বগে।
অ অ গম পাইছো এই তেনেকে আৰু
প্লেনিংটো যদি ভাল নহয় ন তেতিয়া মানে আমাৰ এই, খেতি কৰি মানে যিসকলে ধৰ এনেকুৱা খেতি ফাৰ্ম হিচাপে বিজনেছ হিচাপে লৈছে সিহঁতে কিন্তু যদি তেনেক যদি দূৰদৰ্শী চিন্তা নহয় তেতিয়া কেনেনো কাম কৰিব নোৱাৰে আক,
অ সেইটোৱেতটো এতিয়া ধৰি লোৱা আজিকালিতো মানেটো চাকৰি যোন কম্পিট, সিহঁটো লাগিছে সেইটো হিচাপত যদি সিহঁতে যদি ঘৰতে যদি বিজনেছ এটা ছেটা আপ কৰি ল'ব পাৰে। মানে তুই যে ধৰিল, এ চাকৰি চাকৰি যোনটো ভেকেঞ্চি সেইটো বহুত সেইটো, তুলনাত বহুত গুণে মানে চাকৰিতটো লবলৈ প্ৰয়াস কৰি আছে। সটো হিচাপত মানে সিহঁতি যিমানতটো মানে ফিল্ডত ফিল্ডত টাইমটো দিয়ে সেইটো,
কৃষি পশু উম,
সেইটো টাইম মানে সিহঁতে যদি বিজনেছ এ দি মানে সিহঁতৰ অ, সেইটোয়ে কৈছো সিহঁতে মানে যদি সেইটো টাইমত যদি বিজনেছ এটা যদি গ্ৰথ কৰা হে কৰে টাইমতটো দিয়ে তেতিয়া সিহঁতৰ টাইমতটো মানে পাছত সেই বিজনেচে সিহঁতৰ মানে এ জবৰ নিচিনা কাম কৰিব নহ।